অ', কি কৰিছা?
আছো তুমি কি কৰিছা?
এহ বহি আছিলো, চাহ খালা?
নাই চাহ হোৱা নাই তুমি?
নাই আমাৰ এই পকৰী বনাইছিলো পকৰী খালো।
উম অকলে-অকলে খাইছা,
তাকে আহি যোৱা
তাকে যাব পৰাতো গলোৱে তোমালোকৰ ঘৰত বহুত দূৰ।
উম তাকে ওচৰতে হ'ল বহুত দূৰ‌ অ', মানে কি কৈছ কি আৰু মন গৈছে টানি-টানি লৈ যাব নেকি ঘৰত আৰু
এখোজ-এখোজ দিলে পাম ন'
তাকেহে
উম আজি বতৰটো দেখিছা কেনেকুৱা।
ই অ মা ইমান গৰম তিকা ফটা গৰম এইটো
কাপোৰ মানে এক মিনিটতে শুকাই যাব আৰু কি কাপোৰ কি ভাত সিজি যাব
ভাতো সিজি যাব মানে কি দুবাৰ তিনিবাৰ গা ধুবলৈ মন গৈ আছিলে আজি
কিবা গাটো নুধুলে কিবা গোন্ধাই থাকে গাটো
অ দেই গৰমত মানে দুই তিনিবাৰ গা নোধোৱাকে নোৱাৰা থাকিবলৈ আমাৰ আজি নাম গোৱা আছিলে জানা
কি
অনাম গুৱজী
অ কাই তোমাৰ ভাওনা আছে ন
অ কালৈ ভাওনা আছে
অ ভাবিছিলো ভাওনাত পাৰ এটা ল'ম বুলি অসুবিধাই আৰু কি কবা
তাকে ময়ও যাম বুলি আছিলো এতিয়া মানে নিমিলে ৰাহি যোৰাতটো নিমিলিলে
চাব পাৰিলোঁ হয় ন
কৈছিলো মানে গাত মানে গা বে কব লাগিব ন ভন্টি
তাই কি কৈছে তাই নালাগে বুলি কলে
নাই কোৱা
কি কৈছে অ সেইটোও হয় বাৰু মানে কি তুমি এয়া সৰু হৈ আছা ন
অ এৰুৱে
ভয় কৰে মানে তাই এতিয়া গপকে যিকোনো কথা ওল গলে তুমিও ফুচিবা তাইও কি কব কোৱা
কি মোৰ কম্পিউটাৰ ক্লাছো আছে ন মোৰ
অ ক্লাছছে ন
মানে আজিতো চটি কাইলে আছে
অ তোমাৰ ঘৰৰ ওচৰতে কৰা নে কি
অহ আমাৰ এই ঠেলা মাৰা
কম্পিউটাৰ কৰ্চো যে কৰি আছে চমহিয়ানে নে এবছৰ
এবছৰীয়া
গোটটো থাকিব নে তাত
অ
গোটেইখিনি আছে ন কিমান ললে ফিজটো পাঁচশ লৈছে
উম মানে আমাৰ এই স্কুলৰে টিচাৰ যে
অ স্কুলৰ হয় মানে
উম মান মানে ফাৰ্ষ্টি য়েৰ আৰু কমাৰ লৈছিলে
পাছ হেজাৰ ছয় হেজাৰমানান টকা পৰি যায় আহ তিমানহে দাম মই সুধিব গৈছিলো মাজতে পইচাৰ কাৰণে হে যাব পৰা নাই
তাকে নহয় আমাৰখন যে মই লৈছো
অ
প্ৰাইভেটে হয় মানে কি মানে চাৰজনে আমাৰ স্কুলত কৰে ন চিনি পায়
আহ
কমাই দিছে
সপ্তাহত মানে তিন নে দুদিন
তিনিদিন
তিনদিন ন আমাক তিনদিনে আছিলে সপ্তাহত মানে মই হায় ছেকেণ্ডৰীত কৰিছিলো এ ছমহীয়া কৰ্চ এটা মই একাম চব দিলো কিন্তু চাৰট আনিব পাহৰিলো মানে
তাকে
কাৰণ এই হায় ছেকেণ্ডী পৰীক্ষাও হৈ গল মেইন পৰীক্ষা তাৰ পিছত আমাৰ এক্সাম দিলে আও চাৰ্টিফিকেট আনিব নহল গে তাৰপাছত মাজতে তাতে গৈ গৈপেলাই সুধিলোোগে যে মই বেলেগ কম্পিউটাৰ টো কৰিব বিচাৰিছো তাত মানে যাতে গোটেই কেইটা বাছ আহি পৰে আৰু এতিয়া কলে কিমান মান ল'ব কৈছে ডিপ্ল'মা হৈ থাকিব গোটেইখিনি থাকিল ডিপ্ল'মাই হয়।
উম।
এ, গোটেইখিনি থাকিব বুলি কৈছে এবছৰীয়া কৰ্চটো বোলে ছমাহত শিকাই দিব বুলি কৈছে সেইটো কেনেকোৱা কথা? এবছৰীয়া কৰ্চ এবছৰে হব লাগে। নহয় মানে সোনকালে কমপ্লিট কৰাই দিম বুলি কৈছে মানে সেইটোৱে। জল্দি হল। খ, কমপ্লিট কৰাই দিব সেইটো নহয় লাগিলে সময় লকে ন পইচাটো যেনেকে লৈছে শিকোৱাতুটো তেনেকুৱাই লাগে ন?
তাকেহে তোমালোকক প্ৰথমত কি চবি আঁকিব দিছিলেনে?
হা?
ফাৰ্ষ্টত তোমালোককো আৰ্ট কৰিব দিছিলেনে?
আৰ্ট কৰিব দিয়ে অ' হাতখন আহিবৰ কাৰণে। কাৰ্ডটো জানিলে তাৰপিছত নামটো লিখিব দিয়ে।
উম।
তোমালোকক কি দি আছে এতিয়া, তোমালোকক কি দি আছে এতিয়া?
আৰ্টে।
কি কৈছা? অ' আৰ্ট কৰি আছা?
উম। গৈ লৈ পেলাই কি কয় দৌ পাছত গ'লো প্ৰাকৃতিক দৃশ্য আঁকিবলৈ হেৰিহে বনিলে।
অ' প্ৰাকৃতিক দৃশ্য, মই হেৰি আঁকিছিলো মই ঘৰটো আঁকিছিলো আমাৰ ঘৰতো।
হে।
উম, হুহ।
না এনেই ট্ৰাই কৰিব গলো হেনেই মানে।
অ' আই কি ঘৰ বনাইছো ঘৰৰ কানে কানে ফুল দুটামান
আ।
ওপৰত চৰাই দুটা।
কালাৰ কৰিব গলো গোটেই হনেপ
অ' কিবা এটা কালাৰ কৰিবা গ
তাকেই পিছে আকৌ কাটিবলৈ মই পাহৰি যাম আকৌ সুধো।
অ' এই ফৰ্মুলাবিলাক লিখি ল'ব লাগে এই ফৰ্মুলাবিলাকেতো পৰীক্ষাত আহে ন আৰু কি হয় জানা তোমাক মানে যেনেকে শিকো শিকাই ফৰ্মবিলাক বনোৱাই বিলিং কেনেকে উলিয়াই। বিল কেনেকে বনাই সেইবিলাক শিক যেতিয়া মানে এখন ফৰ্ম দিয়ে সেই ফৰ্ম খনৰ মাতে মানে সিহঁতে চাই যে তুমি পাৰিছা নে নাই। এখন এখন ফৰ্ম বনাব দিয়ে। অ' এক্সামত এতিয়াতো তুমি বেছিক কৰি আছা এয়া একোৱে নহয় যেতিয়া তুমি হাৰ্ডলে যাবা ন এ বহুত কৰিব লাগিব অকমান সময়তে স্পীডতটো যে তোমাৰ স্পীডটো বহুত বঢ়াব লাগিব স্পীডটো কমি আছে চাগে তোমাৰ। সেইকাৰণে যে নাম লিখিব দিছে।
উম, মানে মই ক'তো কৰা নাই না।
অ'।
মই এইবাৰ ফাৰ্ষ্ট হয়।
অ'।
মানে মই উম' মানে টেইনত ল'ম বুলি আছিলোঁ, বাট মানে এক্সাম চেকজাম আছিলে ন তেতিয়া কেনেকে থাকে টেইনতে এক্সাম বিলাক? অ' সেইটো সময় তই এক্স এক্সাম তেনেকে থাকে ন সেইটো কাৰনে মানে ফাৰ্ষ্ট য়াৰ ল'ম বুলি আছিলোঁ, এতিয়া ফাষ্ট য়াৰতে লৈছোঁ আৰু।
স্পীড বঢ়াব লাগিব, আমাৰ মানে কি ক'লে মেমে এই যে পেগাপ বিলাক নাথাকে বুকৰ
উম'
সেই পেগাপবোৰ লিখিবলৈ দিয়ে মানে স্পীড হ'বৰ কাৰণে। যেতিয়া তোমাৰ টিমৰ যিমান স্পীড হ'ব মানে যিমান তোমাৰ মানে কৰিব পাৰিবা, লিখিব পাৰিবা আৰু সিমানে মানে বেছিকে আগলে পঢ়াই-পঢ়াই গৈ থাকিব। তোমাৰ যদি স্পীড নহয় তে তোমাৰ এটাকে লাগি থাকিব ফৰ্মোলা।
তাকে এক্জামত যে অ' মানে এক্জামত কি এই যে কোনে আৱিষ্কাৰ কৰিছিল লেপটপ সেইবিলাকো আহে নেকি? উম'
সেইবিলাক নাহে বাট ফৰ্মোলা আহে।
ফ্ৰম বিলাক লাগে হেনো
উম' কেনেকে টিপিলে, কোনটো টিপিলে হেৰি হ'ব বেগ যাব বা স্পেচ হ'ব বা কাটা যাব, ডিলীট হ'ব। এনে ঘৰ বনাব পাৰি কোনটো-কোনটো টিপিলে।
উম'
ঘৰ বনাৱ পাৰি কোনটো টিপিলে, এনেকুৱা কিছুমান মানে এ ফৰ্মোলা আছে, ফৰ্মোলা বিলাক যদি তুমি লিখি লোৱা ন, তে তোমাৰ এক্সামৰ সময়ত হেল্প কৰিব মানে। আৰু একজাম সটো তেনেকে নলয় নহয় বহী বহী কাগজত। দাইৰেক কম্পিউটাৰত হ'ব।
উম বাকী, কালি এডমিশন ল'ব গৈছিলো। চে, এডমিশনৰ পিছত স্কলা
অঁ এডমিশন ল'লা?
এঘণ্টা কে
এঘণ্টাকে ন তোমাৰ কম্পিউটাৰটো?
উম।
উম, এনেই ভালে শিকায়নে? ভালেই শিকায়নে?
অঁ, ভালেই শিকাই আছে বাৰু।
ওম
মানে দেখাই দিয়ে তাৰ পিছত আকৌ অকমাণ আতৰি দিয়ে মানে কি মানে কেনেকে কৈছো নিজকে কৰিব দিয়ে
উম।
যদি নোৱাৰো কৌ সুধিব দিয়ে বাৰু সুধো তেনেকা
অঁ নিজে কৰিব লাগিব, চব সময়তে বাৰু নিশিকাই তুমিওতো কিবা এটা শিকিব লাগিব ন।
উম উম। উম ছোৱালী দুজনী, মানে যোনটো মেইন কোকে মেইন যোন সেইজন ছাৰ মানে আমাৰ স্কু
মা মানে অনলি পাঁচশ টকা লৈছে চবৰ পৰা নে কি?
চব পা নহয় মানে, আমাৰ পা মানে যোনে জোনে আমাৰ স্কুলৰ হয়।
অ' স্কুলৰ পোৱালিখিনি পইচাটো কম যেনিবা বাকী এনেই লোৱা বেলেগৰ কিমান?
পাঁচ হোজাৰ, ছয় হেজাৰ
অ' সেই মোক কোৱা নাই তোমাক মই যদি কফু দিব গৈছিলোঁ এডমিশ্যন। যোনটো তাতে বোলে পাচঁ হাজাৰ লাগে যোনটো এডমিশ্যন সময়ত ৰেজিষ্ট্ৰেচন তাত লাগিব দুহেজাৰ হাজাৰ তিনিশ টকা। তুমি ভাবা তেতিয়াহ'লে ইমান টকা ক'ৰ পৰা পাম ধেমাজ লী নহয় ন'।
কম্পিটাৰটো শিকিলে মানে
উম, নাই লাগিব কম্পিউটাৰ। কৈছা হনি কম্পিউটাৰ শি-শিকিলে আকৌ তোমাৰ যদি কম্পিউটাৰটো থাকে তুমি এতিয়া দোকান এখনত বহি থাকিলেও কিবা এটা ওলাই থাকিব দিয়াচোন। হয়, নহয় জেৰক্সে কৰি দিয়া, ফটোয়ে উলিয়াই দিয়া। কিবা এখন লিখি দিয়ে দশ টকা এটা হ'লেও পাবা। কাৰণ তুমি আগতে শিকি থৈ দিছা।
উউম।
তুমি তেতিয়া, তোমাক যদি এতিয়া তুমি মেডিচিনৰ দোকানত বহা তুমি বিলিংটো কৰিব পাৰিলা।
সেইটোৱে সে
তুমি এতিয়া বিশালত সোমালা, বিশালৰ বিল্ডিংটো পাৰিবা। তেতিয়া তোমাৰ চলেৰীটো বেছি হ'ব। সেইটো জানিলে, সেইটোৱে কথা, মই হা?
এতিয়া আকৌ ছবিকে আঁকি আছ
ছবিকে কি আছা, এয়া চবক-চবে-চবক এ সেইটোৱে দিয়ে প্ৰথমতে, ছবি আঁকিবই দিয়ে যাতে হাতখন আহে মানে। আমাকো দিছিলে। এতিয়া যেনিবা আমাৰ হাতৰ স্পীডটো অলপ বাঢ়িছে মাজতে পাহৰি যোৱা হয় ন' যদি এৰি দিওঁ। তেতিয়া পাহৰি যোৱা হয়। এতিয়া আমি কৰি আছোঁ, অ', ঘৰত এটা থাকিলে মানে প্ৰেক্টিচ এটা হয়, মানে। এতিয়া ঘৰত নাই আৰু।
তাকে।
সেইকাৰণে আৰু তাতে কৰিব লগা হয়, উম।
আদৰ এটা হৈ থাকে ন?
হম
আদৰ এটা হৈ থাকে ন! এইটো?
অ', মই কি কৰি আছোঁ জানা?
এই যে, বৰফত যে, ভিতৰত যে, কি ফ্ৰিজৰ ভিতৰত যে, বৰফ হৈ নেযায়? সেইখিনি চুই আছোঁ। ইমান ভাল লাগে ন? ঠাণ্ডাৰে গোট তে, ভি-ফ্ৰিজটো ঠাণ্ডা হৈ আছে, মানে সোমাই থাকিব মন গৈছে।
তাকে, মোৰ এই যে, পানী যে, বৰফ এনেকে উ উলমি থাকে যে
উম, সেইখিনি কথাই কৈছোঁ, বৰফ যে, হুই যায় একে
অ', আৰু এই বৰফখিনি না, একদম মানে আইচখিনি এনেকে মানে হাতে চুই থাকিলে মজা লাগে বহুত
উম, কিন্তু বেছি চুই থাকিলে আকৌ হেৰি হৈ যায় ন' ঠাণ্ডা হৈ যায়, বগা হৈ যায় হাতখন। ৰিয়াই কি কৰে জানা? ৰিয়াই বৰফখিনি যে, ক'ত, ক'ত লগাই ঠিক নাই।
গৰ
গৰম যে
অ', এই গৰম দিনত বহুত এনেকুৱা হয়, বাৰু দে চবৰে মানে কনট্ৰল নাই আৰু উম। কেঞজল নাই আৰু হাতে ভৰি কি কৰো কি নকৰো
এ কৈছাহিনে আৰু গৰমত মানে এনিটাইম চাৱাৰ তলত থাকিব মন যায় এতিয়াাতো ওলাব নোৱাৰাকেই কেইমাহ মান যে ঘৰৰ পৰা ওলাব নোৱাৰা এয়া বহুত গৰম দিব এতিয়া যত মানে গছ গছনি বেছি নাই তাত বৰষুণ গৰমতটো বেছি পৰিব
তাকে আমাৰ এইা এখন গছ গছনি আছে এ তাও মানে বহুত গৰম
তেওঁ কৰম মই আমাৰ এইফিলে তেওঁ আছে যেতিয়া তোমাক বতাহতো নালাগে তেতিয়া খুব বলিব যেতিয়া তোমাক লাগে তেতিয়া পাত এটাও নিশিলে উম
কনে নো আক লেথা নহয়।
উম।
বৰষুণ দিলে না নাই খোৱা মই পকৰী বনাইছিলো সেয়াই খালো আৰু মানে চাহ নাখাওঁ মই না
অ তুমি চাহ নোখোৱা নহয় পাহৰিছিলো মই হলেও মাসতে খাই উম উম কি ঠাণ্ডা
উম মানে ৰে ফ্ৰিজৰ ভিতৰখন
অ এই যে ভিতৰখন বহি থাকা মজা লাগিব
উ মাৰিব নহয় গালি দিব।
তাকে তোমাৰ যিটোহে তোমাৰ চাইজটো মানে খিন মিন তুমি সোমাই বহি থাকিবা উম। সোমাই যাবা।
উম তুমি ভাল বুদ্ধি দিছা দেই।
তাকে গমো নাপাব কোনো ধৰণ বন্ধ কৰি বহি থাকিবা।
তুমি মোক কল চল কৰিবাচোন মাজে মাজে। অ কল কৰিবা হম।
তুমিওতো পাৰা কৰিব মইতো কৰোঁ ব তুমিতো সেইটোও নকৰা। ইমান কাম কৰি থাকা তাকেহে ইমান কাম কৰি